হেল্ল'
অ
অ কি কৰি আছা?
আছো বহি। গা ফেনৰ তলত হেহে। অ গৰম কেনেকা তহতৰ ফালে?
বঢ়িয়া একদম নকবা আৰু গৰমৰ কথা।
হুম হুম হুম, গম পোৱা নাই গৰম বন্ধ। বৰষুণ আহে নাহে?
বৰষুণ বৰ আজি নাই। যোৱাকালি ঠিকচে যে দিছে বৰষুণ।
অ আমাৰ অ ধুমুহাও আহিছে।
কোন আহিছে?
ধুমোহা নে বাতাহ। বেদ বতাহ বৰষুণ।
অ অ আ ইমান বানপানী হৈছে দেখোন না। নিউজ চাবই নোৱাৰি ইমান- বানপানী।
আমাৰ এইফালে দেখোন নাহে দেখোন আমাৰ ইয়াত ধৰঙৰ-
আহ সাই আমাৰ ইয়াতো নাই আমি শান্তিত আছো বহুত সুখত আছো।
দি আছো না আমিওঁ বোলে ভুই ৰুবই নাপাওঁ মানে পানী মেচিন মেচিন দি পানী দি পানী দিহে ভূই ৰুব লাগিছে ইয়াত। অ', আৰু বেলেগৰ তাত বানপানী।
অ', ইমান বানপানী হৈ আছে। নিউজ চালে মাত্ৰ বানপানীয়ে দেখা পাবি। উফ আহ!
এতিয়া ৰান্ধা বাঢ়া কোনে কৰে?
মায়ে বনাই আছে। মায়ে ষ্টাৰ্ট কৰি আছে বনোৱা।
এ দিদিকেই খোৱা বা খালি ব্ৰইলাৰে খোৱা নে কি?
অ', ব'ইলাৰে।
ব্ৰ'ইলাৰ নাখাবি ইমান ব্ৰইলাৰৰ নিচিনা হবি।
নাই মই দেখোন ক'ত ব্ৰইলাৰ একেই হৈ আছো। অলপমান হে বাঢ়িছে মোৰ।
অই মোৰ ষ্টেটাছ দেখা নোপোৱা নেকি তুমি?
অ', দেখা পাওঁতো আগৰ আগত কৰি মানে অলপ শকত হৈছা অ'।
অ', অলপ হৈছো উম। অলপমান হৈছো কিবাকে হা হা?
কৈ আৰু ধুনীয়া হৈছা।
বাপৰে ফটোটো ভালে দেখি। ফটোত বান্দৰীকো সুন্দৰী দেখি বুজিছা অৰিজিনেল দেখা পালে কবি।
অৰিজিলটো মানুহটো ইমানেই ধুনীয়া ধৰ।
ইয়ে ৰাম হৈছে হৈছে হৈছে বেছি হ'ল।
নহয় আৰু ইয়াত ইমানযে শকত হৈছা অলপ আৰু ধুনীয়া লাগিছে।
ক'ত বেছি নাই এনেয়ে অলপমান হে হৈছো। আৰু অলপ লাগে অ' বেছি হ'লে দিগদাৰ আৰু উম।
বেছি হ'লে দি বেয়াহে দেখা পায়।
আৰু হ'লে অভাৰ হ'লেও বেয়া লাগে সচাকে অ'।
অভাৰ হ'ব নালাগে একদম মিডিয়াম না।
এ ফিফ টি কেজি মান ফিফটি ফিফটি টু বা ফিফটি ফাইভ এইখিনি চলি যায়। তাতকে বেছি হ
কিমান কিলো আছা কিমান কিলো আছা ইমান?
আছো ফৰ ফ্ৰটি নাইন মানহে হ'ম।
ফ্ৰৰ্টি নাইন? মইতো ফিফটি ফিফটিত আছো।
ফিফটি আছা?
অ'।
অ'।
পুৰা ফিফটিত আছো।
ফিফটি থিকে আছে।
ছিক্সটি নহয় ফিফটি ফিফটিহে পঞ্চাছ।
তাকেটো ফিফটি কৈছো।
অ'।
ঠিকে আছে আৰু কামো কামো বেছি না বৰ্তমানতো পথাৰৰ কাম কৰি আছা।
অ', কামো বেছি।
শেষ হ'ল?
শেষ হ'ল আমাৰ, আমাৰ শেষ হ'ল বেলেগৰ শেষ হোৱা নাই। আমাৰ হে আমাৰ শেষ হৈছে মানে কি কয় কা যোৱা কালিৰ আগদিনা।
অ', পৰহি, ঠিকে আছে।
এই পথাৰত গ'লে যে মানুহকেইটাৰ কি ৰূপ হয়। হাত কলা হৈ যায় পুৰা।
দেখাত কেনেকা হৈছো হা, ই হি হি এনেতো মা
অ', কিবা একদম
এনেটো ক'লাই আৰু।
ক'ত ক'লা বগা দেখোন। কিবা আৰু নহয় কিবা পথাৰত গৈ চাবি মানুহকেইটাৰ ৰূপে চেঞ্জ হৈ যায় একদম। অ', কি কয় কলা চাপ পৰি যায় না! বেয়া দেখা হৈ যায় একদম, হি হি এক ম এ
আৰু ফুৰিব যাব লাগে ক'ৰবাত ফুৰিব যাব লাগে কেনেকা লাগে।
অ', আমাৰ বৌহতে আছে, ভুই ৰুব যায়। আহ, সিহঁতক চাও মানে। বা ইমান বগা এই ক'লা হৈ আছে একদম চাবই না মানে। দু-দুদিন এদিনতে শুই যায় নাই মোৰ ৰুইে পোৱা নাই আজিলৈকে।
পাব লাগে মাজে মাজে কেনেকা লাগে।
উম, উম। ভাল লাগে এ আমি আমাৰ কৰা অভ্যাস নাই নহয়, এদিন গৈয়ে ভৰি বিষ। কমৰৰ বিষ হৈ যাব।
এক্সাৰচাইজ কৰিব লাগে।
উম।
হয় নে নহয়! এইবিলাকো ব্যায়াম না হয় নে নহয়?
হয়, হয়, হয়, সঁচা কথা।
মই কিমান পাঁচটা বজাতে যাওঁ উঠি।
পাঁচ তাত গৈ কেইটাত আহা?
পাচ তাত যাই মানে আঠ তাত আহো কেতিয়াবা নটাত আহো।
অ', অ', নিজৰ নাই এইটো হাজিৰা নহয় অ', নিজৰ অ'।
তাত দুটামান বজাত যাও।
উম।
তাৰপা ভাত খায়ে দুটামান বজাত যাওঁ। মন গ'লে যাও অক মন নগ'লে নাযাও
ঠিকেই আছে গ'লে ভাল যেনিবা। অ', ৰ'দ দিলে উম। আৰু যেতিয়া ৰ'দ দিয়ে না যি দিব আৰু বৰষুণ দিলে বৰষুণ দিয়ে থাকে।
অ', বৰষুণ, কিন্তু বৰষুণত ভাল লাগে ভুই ৰুই।
অ', বৰষুণত ভাল লাগিব।
ডিম্বে কি কৰে এতিয়া?
আছে এনে কি কৰিব গান শুনি আছে মোৰ মোবাইল লৈছে। তাৰপিছত কি, মায়ে কি কৰি আছে?
দে।
মায়ে, মায়ে তোমাৰ জেঠী জেঠীয়ে কি কৰি আছে? হা?
নে নেকি? আছে শুইছে এতিয়া, মোৰ শাহু মাৰ কথা কৈছা।
কি? কি?
কাক কৈ আছা? অ', মোকে কৈ আছা নে কি?
কাক কৈ আছা?
মোকে কৈ আছা নে কি?
অ', তোমাকে কৈ আছো অ'।
শুইছে এতিয়া মায়ে।
অ', মায়ে শুইছে অ'।
তত আহ। অ', গাওঁখিনি ক'ত টাউনত নে? অলমান ভিতৰত সোমাই যাব লাগে তহঁতৰ?
অলপ ভিতৰত সোমাই যাব লাগে গাঁৱতে মানে চব মানে গাড়ী গাড়ীটো আহি থাকে মানে ৰাস্তাতে ৰাস্তাৰ কিনাৰতে ঘৰ আমাৰ। চব মানে আহিয়ে থাকে ডাঙৰ ডাঙৰ গাড়ী মটৰ আহি থাকে।
অ', মানে ইস্কুল কলেজ বেছি দূৰত নহয় জানো বা ওচৰতে।
অ', অ', ওচৰতে। ভালটো বেছি মান প্ৰাইভেট ইস্কুলে বেছি।
অ', সিয়ে আজিকালি সিয়ে মানে প্ৰাইভেট স্কুলে দিয়ে বেছি ভাগ।
প্ৰাইভেট ইস্কুল বেছি হৈ গৈছে, চৰকাৰী স্কুল আমাৰ মানে ওচৰত মান দুটাহে মানে। প্ৰাইভেট অ' চৰকাৰীটো আমাৰ ওচৰত মানে দুটা।
ছোৱালীজনীক কোন স্কুলত দিবা? হা?
প্ৰাইভেতটে দিব
অ', আজিকাল চবে দিয়ে উম, যিয়ে নহক কষ্টকে হলও দিয় প্ৰাইভেটতে দিয়ে উম, পইচা লাগে।
পইচা লাগে, লাগে ধৰ
ভাল চবে ভাবে ন অলপ ভাল হ'ক বুলি।
সুৰতে দিলে মানে ভাল কৰক।
উম, যি হব আৰু। এয়া আৰু টিউচন আজিকালি টিউচনতে টিউচন দিব
আৰু আমাৰ ইফালেটো মানে, মানে শিক্ষিততো বেছি নাই আমাৰ এইফালে। মানে আমাৰ নিচিনা মানুহক টিউচন নিদিয়েতো
নিজে পঢ়ায়।
অ', ল'ৰা ছোৱালী নিজেও পঢ়াব আৰু খালি মাষ্টাৰ লাগে।
কি লাগে?
মাষ্টাৰ মানে, মাষ্টাৰ তাত হে টিউশচন দিয়ে ইফালে মানুহ
অ'।
যেনেকা তই টিউচন কৰি আছা নহয়।
অ'।
তেনেকে নিদিয়ে মানে
অ', স্কুলৰ টিচাৰকে দিয়ে যেনিবা।
হ'ব অ', টিচাৰ হ'ব লাগিব তাকহে দিব। কি ইছমাৰ্ত ইফালে
একো নাই, একো নাই সেইটোতো কিবা উম। ক্লাছ ওৱান থ ফৰ লৈকে তুমি পঢ়াব পাৰিবা।
অ', নিজৰ পাছতো ফুৰাব পাৰিব অ'।
অ', এই পিছতহে অলপমান লাগিব টিউচন
নহয় মানে মইতো ঘৰত পঢ়ছিলো না মই টিউচন কৰাইছিলো। সেইটো ইয়াত নোৱাৰি না, আমাৰ নিচিনা মানুহক নিদিয়ে।
অ', নিজৰটো কৈছোঁ।
অ', নিজৰটো, নিজৰ অ', নিজৰ পোৱালিটিটোক পঢ়াব।
কি কৈছা? হেল্ল'।
হা'
কি কৈছা?
কোনটো? কি সুধিলি কি সুধি আছা অ', কি সুধি আছা।
অ', কি সুধি আছিলোঁ মই পাহৰিলোঁ দেখোন আহ'।
পাহৰিলি নিকি তই মোবাইল টিপি আছা লগতে
এ নাই, নাই নাই এই কিবা কি কৈছিলো অ'। মই কৈছোটো নিজৰ পোৱালিটোকো তুমিয়ে পঢ়াব পাৰিবা। ক্লাছ ফাইভ ছিক্স মানলৈকে
উম, উম। ভয় নকৰে নহয় ইমান।
অ', সেইয়ে প্ৰব্লেম বাচ্ছা কেইটা নিজৰ মাকক মাক বাপেকক ভয় নকৰে। যিমান নহওঁক কিয় লাগিলে হা
বেলেগকে ভয় কৰে।
অ'। উম, কিবা ভাবে বাচ্ছাকেইটাই সিয়ে, সিয়ে প্ৰব্লেম মেইন প্ৰব্লেম সিয়ে। টিউছন দিয়া বাচ্ছাকেইটা মাক বাপেকক ভয় নকৰে। নপঢ়ে উম। উহ।
পঢ়োতে বোলে দৌৰে বোলে ভৰি খন। মই এপ্লাই কৰি থোৱা মানে পুলিচৰ কাৰণে।
ঐ নাই মই ক'ত পাম মই নৰো দৌৰিব নোৱাৰো মই। তুমি কৰিছা।
এ কৰিছিলোঁ কি ধৰিবই নোৱাৰো ধৰিব পাৰো কিন্তু এই ভৰি টো বিষ হয়।
বিষ হয় মানে কি?
জলা ফুতে।
ভৰিটো নোৱাৰো দুখন।
অহ আৰু গুম কিবা সদায় দৌৰিব লাগে, মানে প্ৰেক্টিচ থাকিব লাগিব তেতিয়াহে পাবি। দৌৰি আছা মানে সদায়?
নাই এতিয়া নদৈৰো মই ভৰিটো বিষ হৈছে যে আৰু জ্বলা ফুটে সেইকাৰণে নদৌৰো। দৰিছিলো দৰিছিলো ৰ। বাচ্ছাতোক থৈ থৈ একদম ৰাতিপুৱাতে দৌৰিছিলো।
আ কিমান মান দৌৰা, কিমান মান সময়?
চাৰিটা মান বজাত উঠো। তা মানত আহি পাও।
আহ পিছত দাদাও কৈছে নেকি?
হা?
দাদাও কৰিছে এপ্লাই?
সিতো কৰিয়ে থাকে, এতিয়া কৰা নাই।
নাই এ এবাৰ কৰা নাই? খং উঠী নেকি?
অ খং উঠিছে বহুত কৰিছিলি। নচিবত নাই বোলে। নচিবত নাই বুলি নচিপত নাই।
নচিবত নাই বুলি নাই কৰিব লাগিছিল তথাপিও।
বহুত দুখত এইবাৰ কৰা নাই।
ইবাৰ কিজান আছিলে নচিবত হা।
পিছত কৰিব আকৌ।
উম।
এইবাৰ বাদ দিছে এই বছৰটো।
এই বছৰতো বাদ দি অ আচ্ছা। এইবাৰ তুমি কৰিছা?